হেল্ল'।
হয় কওকচোন অ উঠিলে। অ হয় আপুনি। মই বো যাছ উঠি পেলাই আপোনাৰ কল এটা কৰো বোলো কি কৰি আছে ন। মানে কালিও আপোনাৰ বহুত টেনশন হৈছিলে না। ঘৰ পালেহি নাই পহি। সেইটোমাৰ কাৰণে ফোন কৰিলো ম। অ তাকে ময়ো তোমাৰ কথা। ভাবিম বুলি ভাবি আছিলো ন, বাকী উপ পৰাটো চব পাৰিটো এলাও কৰিছে না। ভাওনা এখনো ভালে ভালে হৈ যাব পাঁচ তাৰিখে। ভাওনা খনে মেন। গাঁৱত আৰু মানুহখিনিয়ে গোট খাইছে আৰু চব চাউল তাউল খিনি তুমি তৈৰি দিব লাগিব গ' পাই হা।
উম। এ, আপুনি টেনচন নল'ব চাওক আজি মানে আমাৰ লগৰ এটা ট্ৰেক্টৰ খন লৈ আহিব। তাত কি কয় চাউল, চাউল খৰি। কল চল চব উঠাই দিম একেবাৰে আৰু, গাড়ী চাৰিও লৈ যাব লাগে মন আাছিলে কিন্তু ডাঙৰ মানুহ এজন। লে গাড়ী এতিয়া নালাগে। খিনি যিহেতু বৰসবাহলে দিন আছে ত দুদিনমান অলপ দেৰিকে আনিব লাগিব বোলে। যি কৰে চাই লওক আপোনালোকে আমিতো আছো না লগে ভাগে। গাৱ অনুষ্ঠান আমি নাথাকিলে কোন থাকিব আমি না। আমিয়ে হে কৰিব লাগিব লাগিব।
হয় বাৰু সেটো, বাকী। আৰু বাকী ভাওনাটো কি কম বুলি ভাবিছে ভাওনা কেনেকে কি পাম বুলি ভাবিছে তুমি ভাতে লোৱা।
ভাওনাতে তেনেকে মিলাম বুলি ভবাই নাই মানে মই হেল্ল'। হেল্ল'।
মালটো গ হ মাল হ য।
বেয়া নাপাব মোক মোক এইবাৰ এই দাড়ী জাড়ীবোৰ কাতিবলে। বৰ অসুবিধা লাগে অ আৰু বাকী কথা এটা জানে নাই কথা এটা কম ৰব কালি মানে আমি স্কুটি লৈ গৈছিলো হা মই আৰু মোৰ লগতো আধা বাটতে তেল খতম হৈ গল নহয় ভাবিছোঁ আপোনাক কল কৰিম অ আকো মই আহিলো ই কলে তাৰ হাততো পইচা নাছিলে মোৰ হাততো পইচা নাছিলে হা মই ভাবিলো ইয়ে দাদাকে কল কৰি লওঁ নেকি আকৌ আধা ৰাস্তাপা ঠেলি ঠেলি ঠেলি ঠেলি কোনোবাই পইচা এটা মাৰি দিছে সেইটো আমি তেল আহিছোঁ বে বহুত দিগদাৰ হৈ গৈছে বে বাকী ঘৰত চবৰে ভাল।
আছে অ ঠিকে থাকে?
বৌ খবৰ কেনেকুৱা?
ক্লাছ ফাইভত। পঢ়িছে?
অ হয় নেকেইটনতে?
অ অ
ভালেই আৰু নিকেতনৰো মানে ভাল আছে মাষ্টৰ খিনিও টিচাৰ খিনিও ভাল আছে ন। হে আৰু কি কবা। কলেজো খোলা নাই কলেজ বন্ধ হৈ আছে একজাম খতম হল বাৰু। থাৰ্ডছেমৰ? নতুন নতুন ষ্টুডেন্ট আহিছে এতিয়া। পিছত ফুৰিবলে যাম বুলি ভাবিছিলো? উম মেঘালয় শ্বিলং চাইডে। মন আছিলে বতৰতো এতিয়া ঠাণ্ডাই হৈছে এতিয়াও ভালই যাবলে। হাতত পইচাই নাই কি কৰিব। যাবলৈ বহুত মন আছে মেঘালয় চিলং চাইদে। এইবাৰ ইছান হতৰ স্কলাৰশ্বিপ সোমাব নহয়। চাওচুন কি কওঁ।
আহিবা এদিনা আমাৰ ঘৰত ভাত। তাকে আনিম মাংস গাহৰি।
অ এই আপুনি দুদিনমান আগতীয়াকে ফোন কৰিব হা মোক খালি। মানে একেইদিন মই যত তত গৈ থকা হৈ আছ ন মই গমাই নাপাওঁ মানে কি ক'ত কি। এতিয়াও মই এতিয়া এফালে মানুহএজনী ওচৰলে যাব লাগে দশটা মান বজাত। বৰ দিগদাৰ হয় ক সেইকাৰণে মানে। বুজিলা? চব দিগদাৰ খিনিৰে পৰা। সেইকাৰণে মই আপুনি আগতিয়াকে জনাই দিব তিন দিনমান।
অ পাৰিম পাৰিম।
আপুনি দুদিনমান আগতীয়াকে মোক জনাই দিলে মোৰ হয়ে যাব না কথাটো? বাকী দেউতাহতো আছে ঘৰতে। তেতিয়া পিছফালে পা জালা বনাই আছে? মাও আছে। বা তো নাই ইয়াত এতিয়া চাকৰিলে গল। মই আছো আৰু ঘৰতে ঘৰ চৰ ৰখিবলে। উম মনত পৰে আক চাবলে কেতিয়াবা? বৰষুণে দিলে গম পাই। বতৰতো বেয়া হ'ল নহয় এই বৰষুণৰ বতৰতে কত যাব কি কৰিব একুৱাই ভাবি নাপায়? ইমান বৰষুণ দিছে। হ'ব দিয়ক ৰাখিছো?
অ হ'ব হ'ব দিয়া ঠিক আছে ঠিক আছে ক'ল কৰিম হা মই।
অ ঠিক আছে দিয়ক দিয়ক।